কি কৰি আছে
এয়া আলহী আহিছিলে এই গৈছে হেত আছে বা বাও গা ভাল নহয় তাকে বেজি দি পেলাই এই ডাক্তৰ গৈছে বা জানো গেছে হৈছে নেকি
গৰমতে হৈছে চাগে
গৰমতে মানে আৰু সিহঁত তাত এইবোৰ পাচলিবোৰ চব সাৰ দিয়া পাচলি খাই বৈ আৰু এইকেইদিন গেছে ধৰিলে আৰু বিষো হৈছে চাগে এই পথাৰত পুৰা লাগি দিলে
অ ঘৰত মাটি আছে খেতি কৰি খাব লাগে খাৰটা পাচলি কেলেক গ খাব লাগে
সাৰ দিয়া আকৌ খেতি খিনি সেইখিনিও আকৌ বেচিব কাৰণেহে কয়।
অ' মানে ঘৰতে কৰে ঘৰতে সাৰ দিয়ে ঘৰতে খাই ঘৰতে বেমাৰ হয় নেকি।
এ আমাৰ হেৰত তেল চেল বোৰ বেছি খায়।
আহ বইল খাব লাগে আৰু। কেতিয়া বেমাৰ অকল বায়ে হৈছে নেকি চবৰে বেমাৰ চবৰে হয়। অ' তুমি তুমি বাহ গেছহে। তুমি বা প্ৰব্লেম আছে, সাৰ দিয়া সাৰটো কেলি দোষ দিছা তুমি।
উম সাৰ দিয়া পাচলিও বেছি খায় চ অকল চ বাৰ মাহে আছে
পল ভন্দে খাইছে ভন্দে যে খোৱা নাই
হৰ ভিনদ খাই খাই ভাল আকৌ বা আকৌ ইমান হেৰি নহ মাইকী মানুহৰ প্ৰব্লেম ইিনটো বেলে নহয় মতা মানুত
কিজিন বলে
মায়েকে মানুহৰ ইঞ্জিন বেলেগ নহয় মতা মানুহতকে
কেনেক কি পালাগৈ কিবা ষ্টাৰটিক কৰি
চ'ব বেলেগ চ'ব বেলেগ চ'ব বেলেগ মাইকী মানুহ বেলেগে মাইকী মানুহৰ কাম নিমিলে মতৰ মানুহৰ চ'ব বেলেগ মাইকী মানুহৰ ইঞ্জিন টো বেলেগ।
হয় নেকি।
হয় মাইকী মানুহৰ দেহাটো চ'ব হেৰি ডাইজেষ্ট কৰিব নোৱাৰে নহয় চ'ব। তেৰেজ নহয়।
কাজিয়াও পায় নেকি ডাইজেষ্ট কৰিব।
কাজিয়াও নোৱাৰে, কাজিয়াও নোৱাৰে। উম কাজিয়া লগাব পাৰে। কাজিয়া কৰিব পাৰে, কাজিয়া কৰি কান্দিব পাৰে, আকৌ নিজকে বুজাবও পাৰে বুজাই পেলাই আকৌ থিয় হ'ব। পাৰে থিয় হৈ আকৌ ষ্টাৰ্ট কৰিব পাৰে। কাজিয়া কাজিয়া কাজিয়া ষ্টাৰ্ট কৰিব পাৰে। হয়।
নিজে যদি অটপালকে কাজিয়া লাগে নিজে ঠিক কৰিব লাগিব।
অ' নিজে ঠিক কৰি নিজে বুজি নিজক বুজাই। আকৌ একে পৰিস্থিতি আকৌ পাবগে পাই মানে চাৰ্কুল হৈ থাকে।
সেইটো নিজৰ অটপলিৰ কাৰণে যে লাগে কিবা এটা লাগে। নিজকে বুজাব লাগিব। যদি কোনোবাই কিবা এটা যদি কোনোবাই কিবা এটা কথা বেয়া পাওঁ বুলি কয়, বা কিবা এটা কাম যদি বেয়া পাওঁ বুলি কয়। এয়া সেইটো কামো কৰিব নালাগে। সেইটো কথাও ক'ব নালাগে।
অ' সেই মানুহজনেও ভাবিব লাগে। তেওঁ কি কাম বেয়া পায় সেই মানুহজনে ফাৰ্ষ্টে সেইটো কাম। কৰি দিয়া তাৰপিছত প্লাছ তাই সেইটো কাম।
মানুহজনে কি কাৰণে কি কিবা এটা অসুবিধা হ'ব পাৰে।
একো অসুবিধা নাই, একো অসুবিধা নাই। একো নাই যদি কাৰোবাৰ কাষত যদি কোনোবাই এগৰাকী মানুহ ৰৈ আছে। হা সেই মানুহজনে যেনিবা বেলেগ কাৰোবাৰ লগত কথা পাতি আছে। সেই মানুহজনে যেনিবা চিঞৰি আছে। হেই মানুহ
অ' আৰু উভতি চাব যদি কাৰোবাৰ লগত ইম্পৰ্টেণ্ট কথা কথা পাতি থাকে তেতিয়াতো ক'ত ফোন কাট
অ' অ' ৰ'ব ৰ'ব ৰ'ব এক একেবাৰে লাষ্টত হলেওত চাব পাৰে, সেই কনভাৰ্ছেশোনটো খতম কৰি হলেওতো এপাক চাব পাৰে। আহ সেই নকৰে নকৰে নক কিয় নকয়ে। কিয় নকৰে কিয় নকৰে সেইটোহে লাগে।
ক'ত কৰা নাই।
কিয়যে অনলাইন থাকি যদি বেলেগ কিবাটা চাই থাকে। যদি মেছেজটা সোমায় সেই মেছেজটো অন্ততঃ চাইট
কিবা কৰি থাকিব, কিবা কৰি থাকিব পাৰে নহয় যে গুৰুত্ব নিদিব পাৰে যে মেছেজ কৰি
অ গুৰুত্ব গুৰুত্ব গুৰুত্ব সেইটোৱেই মেইন বস্তু।
অ মখন ইমান বজাই আছো যে, কি গুৰুতৰ গুৰুত থাকে ইমানবস্তু আৰে মানুহৰ কিবা এটা কামত ইম- ইমাৰ্জেঞ্চি হৈছে কিবা এইখিনি চালে অহা নাই চিধা কাটিলে কাটিপেলাই তাৰ নিজৰ কামত লাগিলে। তই মেছেজটো মেছেজটো কৰি থৈছে থাকিব লাগিব লাগে। কাৰণ মানুহটো চাবই ন এসময়ত।
অ' এসময়ত। এসময়ত, এসময়ত।
এ নহয় ন
সেইটোৱেটো সেইটোৱেটো, সেইটোৱে সেইকাৰণে মিলাই মিলি থব লাগে কথাবোৰ গ'ল কথা গ'ল আৰু গলকথা গ'ল আৰু। অ, কোনে উলিয়াই আছিলে এতিয়া, এতিয়া কোনে উলিয়াইছিলে।
মই, আপুনি কৈছিলে যেন মাইকী মানুহে কিবা লিভাৰ প্ৰব্লেম হৈছে, কাজিয়াবোৰ সহ্য কৰিব পাৰে নে বুলি কৈছিলো। মই সেইটো কৈছিলো। মাহঁতে কি কৰিছে? মাহঁতে কি কৰিছে? মাইকী মানে সহ্য কৰিব পাৰে। কাৰণ মতা মানুহক উঠাই দিয়া না খংটো।
খংটো মতা মানুহক উঠাই দিয়ে, মতা মানুহে নিজে উঠি লয় খংটো উঠাই নিদিয়ে কোনো
কোনো কো কোনো কোনো মানুহ কোনো মানুহ পাগল নহয়, যেন জানি বুজি নিজে মাথা গৰম কৰিব
উম উ
মাহঁতে কি কৰিছে?
মা নাই মা সেই আলহীক লৈ পেলাই বাহ ঘৰলে গৈছে।
কোন আলহী কোন বা?
ধেমাজিৰ পৰা আলহী আহিছিলে, আলহীক লৈ পেলাই এই জেঠাই হতৰ বাহঘৰলৈ গৈছে
আলহী মানে কিনো?
অতিথি- অতিথি
সেইটোৱে বাৰু, অতিথি মানে কি? আলহী অতিথি মানে কি নো?
যিবোৰ মানুহ নেকি আমাৰ লগত বেলেগ ৰিলেচন একো নাই। জাষ্ট অচিনাকি মানুহ কিন্তু চিনাকি হৈ পেলাই জাষ্ট আমাৰ ঘৰ আহিছে, সেইটো আলহী। অ মই নাজানো মই ইমান মোৰ জ্ঞান পুষ্ট নহয় মই।
সেইকাৰণে অধ্যান কৰিব লাগে।
অধ্যয়নৰ প্ৰতি মোৰ হাবিয়াস নাই।
বাকী দেহা চেহা ঠিকে আছে নে আপোনাৰ?
মুখখন চলি আছে নহয়।
তাৰ মানে মুখ থকালৈকে দেহা থাকিব নেকি?
অহ। মুখখন থকা একে চুচৰি বাগৰি হলেও চলাই থাকিম। মাতে কথাই সমানে যাম। অ মই যদি মাত কথা যাই ন গম পাবা আৰু যে মই গলো
তেন্তে আজিৰ পৰা যদি যেতিয়া কথা কৈ থাকিব পাৰা, তেতিয়া মই হেৰি নকৰো আৰু। খবৰ ভাল নে খবৰ ভাল নে বুলি নুশুনো আৰু। তুমি সেইটোয়ে বুজালা ন এতিয়া।
ধেত, নাই বুযোৱা।
তুমি আৰে বাবা, মই কৈছো খবৰ ভালে বুলি, কৈছা মাত কথা আছে ভাল হব তেতিয়া আজিৰ পৰা যেতিয়া তুমি কথাপাতি থাকিবা তেতিয়া মই নুশুধ আৰু খাব ভাল নে বুলি। গম পামেই ভাল বুলি, নেকি?
অ জানো সেইটো তুমি জানিবা।
সেই কথাটো যেতিয়া সুধিলে ৰিপ্লাই তেনেকে মই ভাবি লব লাগিব যেন কথা পাতি আছে তাই ভাল তাই কথা, কথা নপতা হলে মই বেলেগক সুধিবই লাগিব। তাই জীয়াই আছে নে বুলি? কাৰণ কথা পাতি থাকিলে গম পামেই, ভাল বুলি হয়ে নে নাই? সেইটোয়ে বুজালে
নাই বুজোৱা নাই বুজা অ নাই বুজোৱা অ বেকা বেকি কথা নকওঁ, চিধা চিধিকে কথা কও
ভাইটি ক'ত আছে? মৰমৰ ভাইটি, মৰম লগা ক'ত আছে।
তাৰ মাকৰ লগত গৈছে।
আচলত ধৰি গৈছে নেকি?
আচলত ধৰি গৈছে অ। আচলত ধৰি যোৱা নাই। স্কুটিত লৈ গৈছে।
স্কুটি হে যায় নেকি? মা স্কুস্তিত ল'ব পৰা হৈ গল নেকি?
মায়, মায়ে নাই চলায়। সি সি চলাই লৈ গৈছে বোলো।
তুৰ মাক স্কুট লব পৰা হৈগোল সুধিছো মই?
আহ
আহ বেলেগ দেখোন, বেলেগ টেলেণ্ট দেখোন।
আহ
উম। বাকী খোৱা বোৱা কৰিলে নে খানা পিনা খালে? কিহেৰে খালে?
তোমাক মাংসই খাইছিলো। কৈছিলো চোন।
অ আচ্ছা চৰি পাহৰিছিলো, দেই পাহৰিব মানুহে কথা পাহাৰিব পাৰে নহয়। মই মই মানুহেটো পাহৰি গলো। বাকী ভৰি চৰিবোৰ ঠিকে আছে, বিশ চিশবোৰ কমিছে নে নে আছে তেনেকে?
বিষটো এনেই বেলেগকে কমি যায়, খোজ কঢ়িলে বিষাই আৰু কিন্তু পুৰণিটো আছে।
কাইলৈ এক্স ৰিপৰ্ট দিব নহয়, ৰিপৰ্টটো আনিবগে ন
আনিব লাগিব। কাইলে কলেজ যাম তেতিয়া লৈ আহিব লাগিব।
যদি ভৰি চৰি বিষাই আছে। নালাগে কলেজ যাব।
উহ। মই তাৰপিছত হেৰি নিদিলে আৰু মোক আৰু নাম্বাৰ দিব চাগে আৰু।
এনে খোজকাঢ়িব পাব নাই হুলচ নালাগে নহয়
এনেকুৱা কথাবোৰ কলেহে মোৰ খং উঠে।
আহ। আচচা মই কেৰা লোৱাটো খং উঠাহে হয়।
অ অভা, মই যদি তোমাৰ যদি ভোক লাগিছে বুলি তুমি যদি কোৱা মই যদি কওঁ, যে ফাইভ ষ্টাৰ এখন বুক কৰি দিওঁ নেকি বুলি? তেতিলে তোমাৰ খাওঁ দিবা নাই?
অ তুম, তোমাৰ যদি শকতি আছে মোক খোৱালে মই কেলে নাখাম ত মই। অ সেইটে তুমি যদি নোৱাৰা ন তুমি যদি হইল চিয়াৰ লাগে। মই ব্যয়ৱস্থা কৰি দিম তেতিয়া মাক মই কেলে আ দিম। ঘৰত মা আছে মাক কোৱা যায়। ই যাব নোৱাৰো। হইল ছিয়াৰ এখন যোগাৰ কৰিলে নোৱাৰিলে মই মাছ কম আকৌ যে তাত খোজ ককাঢ়িব নোৱাৰে মইতো ইয় সে তোমাৰ শৈল চাৰ ব ব্যৱস্থা কৰিব নোৱাৰো নো ত মায়ে পাৰিব ববাই পাৰিব বা তোমাৰ লগ লগৰ ফ্ৰেণ্ডৰ নাম্বাৰ দিয়ে মোক।
হ'ব হ'ব হ'ব হ'ব হ'ব হ'ব হব
তোমাৰ ফ্ৰেণ্ড এজনী নাম্বাৰ দিয়া। মই ফোন কৰিব লাগিব।
উম। হব
এটা যাব নোৱাৰে হুইল চেল লৈ যাব বুলি।
উম হ'ব।
কিবা বেয়া কথা ক'লো নিকি মই?
ভুল, মই ভুলতো মই ভুল বুলি মানি মেই মই যিটো ভুল ভুল বুলি কমেই মই। মই যিটো ভুল মই ভুল বুলি কওয়েই। আপুনি বো ধুনীয়া গান আপুনি বোলে ধুনীয়া গান গায়?
মই গান গাব নাজানো। একো গান চান আৰু মোৰ মাত ম একো মই গান চান হে ৰাম মূৰৰ কামোৰ মোৰা টো।
নাই নিউজত পাইছিলো, আপোনাৰ কাঠ শুনিছিলো বৰ
উ কোনটো চেনেলত? কোনটো কোনটো চেনেলত?
এতিয়া হি চেনেল এটা আছিলে।
অ হিন্দী গানহে গাইছ নে, বা। সপোনত কাক দেখিলে কওকচোন? কাক দেখিছিলে আপোনি সপোনত?
মই সপোন নেদেখো উম।
ঘৰলে কেতিয়া অহা হ'ব?
ভবা নাই। কাৰণ ঘৰত চব ঠিকে-ঠাকে চলি আছে নহয়। কিবা যদি অসুবিধা কিব যদি অসুবিধা নহয়
নাহে মানে নাহে মানে?
নহয় ঘৰলে গৈ থাকিলে নহয় নহয় মাহে মাহে, মই কিবা এটা কৰিবলৈ আহিছো ন যদি মাহে মাহে ঘৰত গৈ থাকো।
মাহে মাহে আহিছে জানো?
অ এপ্ৰিলত গৈছো মে, জুন দুমাহ দুমাহ। হে যোৱা নাই।
কোনোবাই যদি আপোনাক বহুতদিন লগ পোৱা নাই।
আৰে মই দুমাহ মই যদি দুমাহ কাম কৰি যদি ঘৰত যাম মই এমাহৰ পইচা ঘৰলে যোৱাতে গুচি যায়, তো মই এমাহ কাম কৰা লাভ কি হল?
আপুনিনো ইমান কি খৰচ কৰেহি যে এমাহৰ পইচা গুচি যায়।
ঘৰত কেলে খৰচ নহ'ব আৰু? এমাহ এমাহত টকা সাত হেজাৰহে পাওঁ। সাত হেজাৰৰে ভা়ৰা দিলো দুহেজাৰ, অহা-যোৱাত গ'ল দুহেজাৰ, চাৰি হেজাৰ গলেই বাকী থাকিল তিনি হেজা ৰ ইটিনে-সিটিনে পইছা দেখোন এমাহৰ পইছা গুচিয়ে গ'ল
আহিবলে পইচা মই দিম গুচি আহিব। খাবলেও দিম।
নালাগে অ কৃষ্ণ কৃষ্ণ মই সেইটোয়ে কৈছো মাহৰ সেইখিনি আপুনি অলপ পটিন-চটিন খাই সুস্থ সবল হওকচোন।
হ'ব ইহ ৰাম মই এনে ক্ষণজনী, ঐ যাহ
মই ক্ষীণ বুলি কোৱা নাই মই সুস্থ-সবল হবলৈ কৈছো সুস্থ-সবল।
মই কি সুস্থ-সবল নহয় নি, নে মই পয়া লগা?
মানুহ মানুহ সকত হলে সুস্থ সবল নহয়।
মই সুস্থ-সবল নহয়, মই পয়া লগা নিকি নে মোৰ কথা নুফুতে নে মোৰ খোজ ভাল নহয়?
সেইটো কাৰণে দৌৰি যাওঁতে লো আগতে টো বহুতে দৌৰিছিলে বহুত কেলে নপৰিলে।
বহুতৰ দৌৰা জেগাকন বেলেগ আছিলে আকৌ।
দৌৰি থাকতটো লুি খাই সৰি পৰে
চবে চবে ধনী ঘৰত জন্ম লয় নি? বাকী গোটেই পৃথিৱীখনত বেছিভাগ মানুহে ধনী ঘৰত জন্ম লয় সেইবুলিয়ে মই কেলে জন্ম নললো বুলি ক'লে হব নি
তাৰ আগত সেইটো কি আপুনি কৈছে মই সুস্থ সবল নহয় নেকি পয়া লগা নেকি পিছফালে গৈ থাকে পিছফালে যে ঘৰৰ চাৰিটা মানুহ নহয় আপুনি কি কাৰণে পৰে আপুনি সুস্থ সব সেইটো কাৰণে
অ মই সুস্থ-সব।